অ, শুনিছে?
অ, ক'ক।
অ, ভালে আছে?
অ, আছো আপুনি?
হা আছো আছো চাহ তাহ খোৱা হ'ল?
এইয়া জাষ্ট মেগী খাই উঠিছোঁ। আপুনি?
অ আমাৰ নাই আমি নাখাও চাহ টাহ।
অহ, কিয়?
এনেই নাখাওঁ, আমি চাহ নাখাওঁৱে মানে।
অ অ আচ্ছা।
হেৰি গৰম বন্ধত ফুৰিব যোৱা নাই?
ক'তনো যাম ফুৰিব বা ফাইনেল দিম ওলাই যাব নিদিয়ে।
অহ।
আপুনি যোৱা নাই?
নাই যোৱা নাই ক'তো বাৰু যোৱা নাই মানে সেইদিনা ঘৰলৈ গ'লো ঘৰৰ পৰা আহি তবে
আচ্ছা। বাকি ক'ৰবাত ক'ৰবাত যাম বুলি ভাবা নাই?
নাই এতিয়ালৈকে মানে সেই সময়টো নিমিলা হৈ গৈছে এই ছোৱালীও কিবা কিবি অলপ কাম আছে।
অ।
আন তাইকো মানে হেৰিয়াত এডমিশ্যন দিয়া হৈছে যে আকৌ এতিয়া শিব- কৰিব লাগিব কিবা কিবি এইবোৰ বহুত কাম হৈ গ'ল। যোৱা প্লেনিং আছিলে কিন্তু কেনচেল হ'ল আও।
অ অহ। বাকী কওক?
সিন্তু নহয়গে আৰু মানে।
অ অ হেল্ল', ক'ক?
অ অ আপোনাৰ ঘৰ, অ আপোনাৰ ঘৰ?
মোৰ ঘৰ আপোনাৰ সেইফালে আৰু তেজপুৰৰ ফালেই।
অহ তেজপুৰৰ ফালে ন।
হয়।
অ অ অ মোৰো তেজপুৰতে বাৰু।
অ'হ, অ'হ আচ্ছা। এতিয়া কৰি আছে আপুনি।
অ কৰি আছো এই কেইদিনমান কৰাই নাই মানে ঘৰতো গলো ঘৰৰ পা তাতো নেটৱৰ্কতটো বহুত বেয়া।
অহ।
সেইকাৰণে মানে হেৰি কৰাই নহল এটা দুটা এনেকে কৰা হ'ল। ইয়াতো আহি সময়ো পোৱা নাই কাম চাম কৰি মেলি আজৰিকে ভাগৰে লাগি যায়।
অহ অহ ছোৱালী পঢ়ি আছে।
নাই নাই এটাই পঢ়া নাই এটাই কিবা মিটিং চলি আছে তাতে হেৰি কৰি আছে অনলাইন মিটিং।
অ কয় কৰে তাই।
নহয় এই হেৰিয় ইয়াতে কৰি আছে তাই।
অ'হ, অ'হ আচ্ছা।
আৰু তাই হেৰি এইবাৰ হায়াৰ ছেকেণ্ডৰী পাছ কৰিছে দে।
অ কিবা কৰিম বুলি ভাবিছ নেকি? চাকৰি তাকৰি।
চাকৰিতটো ভাবা নাই, এতিয়া ডিগ্ৰীটো কৰি লওকচোন বাৰু কিবা কিবি ওলালে এপলাই চেপলাই কৰিব। বয়সো হোৱা নাই নহয় ইমান।
উম, উম, উম।
আজিকালি এইবাৰ পাছ হৈছে দৰঙত দিছে এডমিশ্যন।
অ দৰঙ কলেজত নেকি?
অহ অহ দৰঙ কলেজত দিছো তাকে সেইবোৰ মানে হেৰি কৰি পিজিত দিলো পিজিৰ পৰা আকৌ লৈ গুচি আহিলো কেনচেল কৰি দিলো পি জি টো।
সেই বিবেক দিব লাগে ঘৰওচৰতে দেখোন।
নহয়, ঘৰ আমাৰ তাৰ পৰা আহিবলৈ কমিউনিকেশ্বনৰ অকণ প্ৰব্লেম হয়।
অ'হ।
তাৰপিছত আকৌ সেই গাঁৱৰ মানুহ নহয় জানো হেৰি এনি টাইম- মানে মানুহ জানোহ আহি থাকে নহয়। তাকে চাৰে দহটা এঘাৰটালৈকে মানুহ থাকেই মানে।
অ'হ।
পঢ়াতো দিগদাৰ হৈ যাব।
উ'ম।
ক্লাছ যদি থাকে ইয়াত পিছবেলালে- অকলশৰে ইমান দূৰ যাবলৈ দিগদাৰ হৈ যাব ন বেচ ইয়াত যে।
অ'হ, অ'হ আচ্ছা।
দৰ হৈ যায়।
উ'ম।
সেইটো কাৰণে সেই পি জি টো হেৰি কৰি আকৌ সেই ভাড়া ৰুম লৈছে চাৰিজনী মিলি থাকিব।
উ'ম।
হ সেইদিনাখন গৈহে চাই মেলি থৈ আহিলো, ভালেই হ'ল মালিকজনো আমাৰ তাৰে মানুহ। নিজৰে মানুহ, সেইটো ভাল হ'ল মানে কোন কি কথা পাতোতে তেতিয়া- মোক ফোনতে এফালে কথা পাতি হেৰি কৰিলেছে সিহঁতো গৈ- ছিলে মা মা দেউতাৰ লগত গৈছিলে তাই চাবলৈ। তা- আকৌ ওলালে আমাৰ কাষৰ গাঁৱৰে মানুহ।
হয়।
তোৰ যে ঠিকেই হ'ল আও মানে চিন্তা নাই আৰু এতিয়া অকমান এনে চিন্তা এটা থাকিলহেঁতেন।
উম উম উম
থাকিব কতনো নাথাকিব কাৰণ তাই অকলে থাকা নাই ন কেতিয়াও।
অঁ- নাই থাকা অঁ তেনেকে থাকা থাকি চিষ্টেম- নিদিয়ে নহয় মা দেউতাহঁতে।
সেইটোৱে মানে প্ৰব্লেম হৈ গ'ল, নহয় নাই নিজেই নাথাকে বাৰু এই থাকিলে সে- থাকে আৰু এই স্কুল।
আচ্ছা আচ্ছা।
স্কুল বন্ধ থাকিল, সেই দচ দিন মান গে তাতে থাকে, আকৌ সি এতিয়া ইলেভে- নৰপৰতো থাকে যাওঁ গে এৰা। থাকোঁ এই সিদিনাখন হতহোত গৈ আছে মানে এসপ। টা আৰু মানে পঢ়াটো দিগদাৰ হৈ যায় যে।
অ হয়
সেইকাৰণে মানে যোৱা নহয় আৰু, যাওঁ বুলি মুখেৰে নুলিয়াই আৰু মানে,
অ হ হ,
কিন্তু মই আকৌ এক্সাম বুলিও ঘৰৰ ভিতৰতে সোমাই থকা নাই মানে। এক্সামৰ মাজতে তেজপুৰো গৈছো, ইটোও সিটো বাহিৰতো ওলাই গৈছো। মানে এই পঢ়াটোত মূৰতো সোমাই থাকিলে কি মূৰটো কিবা হৈ যায় নহয়।
হ
মানে অলপ ফ্ৰী এটাও লাগে ন সেই ফ্ৰী টো উম, মানে মই ওলাই যাও আৰু।
আগত প্ৰব্লেমটো নাই মানে ইমান আৰু। ৰাতি ভাত চাত খাই তেতিয়া আৰু। অ, ভাতটো খাই পুহিব ৰাতিপুৱা চৰাই মাতে তেতিয়া শুব আৰু।
অ', অ', ভালেই তেনেহলে
ইমান হেৰি নাই আৰু মইতো ভাবা নাই তাই ৰিজাল্টটো তেনেকা যে হ'ব ভবা নাছিলো কিন্তু মানে ঠিকেই হ'ল ৰিজাল্ট তাতে দুটা এতাত লেটাৰ পাব আৰু ফাৰ্ষ্ট ডিভিজন পাছ কৰিব আৰু। তাই মানে বেমাৰ হৈছিলে বসন্ত ওলাল।
অ',
পৰীক্ষাতে বসন্ত ওলাইছে।
অ',
তাইৰ এইটি ছিক্স পইণ্ট এইট পাৰ্চেণ্টেজ।
আচ্ছা ঠিকে আছে।
অ, ঠিকে আছে।
কোৱা লেটাৰ পাইছে নেকি?
অ, গোটেইকেইটাতে ছটা চাবজেক্ট ছতাতে লেটাৰ।
অ, বা ঠিকে আছে তেনেহলে।
নিজে পঢ়ি টিউশচন চিচন নাই নিজে ৰাতিডাল পঢ়িব আৰু ৰাতিপুৱা শুব। আৰু বেছি হৈ গ'ল নহয় কিন্তু তাই পঢ়িব নোৱাৰিলেগে লাষ্টলৈ আৰু বেমাৰ। ক'ল য।
উম, কি বুলি কয় তাইৰ স্কুটি পাইছে নে কি?
নাই চি বি এছ ই যে তাই।
অ, মই ধুনীয়াকে স্কুটিখন পাই গলে হয়।
কি আৰু ইমান কষ্ট কৰি পঢ়ে চি বি এছ ই খিনিও পঢ়ে চেবা খিনিও পঢ়ে।
অ',
সেইটো আৰু চি বি এছ ই চেবাই লৈ কি কথা। কথাটো আছে আগতে সেইটো ধৰক অসম হেৰিয়াৰে হয় ন।
মানেকে
বোলে বাহিৰত স্কুলৰ সেইটো নহয়।
ছেবা হোৱা হয় কি ধুনীয়াকে পাই গ'লে হয় স্কুটিখন।
অ',
লোকচানেই হ'ল তাইৰ।
লোকচান হ'ল আৰু উপায় নাই লোকচানটোৰ কাৰণে আকৌ পঢ়াটো পঢ়াতো কথা আছে।
উম-উম।
ন সৰু পৰাই মানে তাই চি বি এছ ই তে পঢ়া যায় অৰুণাচলত আছিলো তাত সৰুৰ পৰা মানে। চি বি এছ চি তে ইয়াত আহি নোৱাৰেহি। বাট অসমীয়াই ক'ব নাজানিছিলে।
উম,
এতিয়াও অসমীয়া পঢ়িবই নাজানে লিখিবই নাজানে।
অসমীয়া চাবজেক্ট নাই নেকি তাত তাই।
নাই অৰুণাচলত নাছিলে যে।
নহয় এতিয়া ইয়াত ছেকেণ্ড ইয়েৰত।
অ হেৰি নাই নাই। মানে এইটলৈকে থাকে সিহঁতৰ এইট, নাইন, টেনৰত তাকে আৰু মানে কম্পালচৰি মানে এইটলৈকে ল'ব লাগে আৰু নাইন টেনৰ পৰা ল নললেও কথা নাই। আমাৰ সেই তেজপুৰ যিখিনি তেতিয়া হিন্দী।
অ', অ', হিন্দী।
আমাৰ মানে এইখন আছিলে যে তেজপুৰ এই বি পি তিনিআলি। যিখন হেৰি জ্ঞান ভাৰতী আছিলে।
উম,
অৰুণাচলৰ পৰা আহি তাত দিলো মানে দিলৈ তাত মানে প্ৰিন্সিপাল আমাৰ মোৰ নিজৰ হয় মানে। বা তাৰ লগত কথা পাতিলো তাই মানে একে নাজানে তেতিয়ালৈকে তাই মানে। ভালকে অসমীয়া কথা কেইটাও কব নাজানে। চব মিক্স মানে তাৰপৰা সি কলে উপায় নাই ইয়াতে দি দিয়া আৰু। মোৰ মানে হেৰি মামা হয় মা ভায়েক তাপা ইয়াক। দি দিয়া হেৰি হিন্দীটোকে হেৰি কৰি দিব লাগিব আৰু উপায়টো কাণ তাত। আৰ্মি পোৱালিবিলাকেও পঢ়ে। সেইটো কাৰণে তাত আছে মানে হিন্দীটোয়ে ললে আৰু ইয়ালৈ আহিছ এইটলৈ পাওতে চাৰিআলিলে এইটত আহোতে তেতিয়া। মানে এনেই আৰু লকডাউন হৈ গ'ল। ন এতিয়া। অ অনলাইনতে হেৰি কৰি কৰি।
উম।
যেনে যেনে পঢ়িছে অ মানে টনেল ল'ব পাৰে মানে সেইকাৰণে অসমীয়া ইয়াটো বাদ হিন্দীটো লৈ ললে।
উম।
নজনা বস্তুতটো কেনেকেনো পাৰিব আৰু শিকিবলৈ সময়ো নাই ক খ পৰা চৰেঅ চৰেয়া পৰা লৈ। কিমান শিকিব গৈ লাগিব অসমীয়াটো শিকিব হ'লে। অ সেইটোতো সময়ো নাই তাইৰ
উম
সেইটো কাৰণে মানে তেনেকে গৈ-গৈ-গৈ তেনেকেই থাক কিলে আকৌ তাই হেৰিয়াতে গৈ আকৌ ল'ৰাকো চি বি চিতে দিয়া হল এতিয়া
পিছত আকৌ ক'ব নহয়। বাক তাত দিব পাৰ মোক নোৱাৰ।
অ। কাক, উম, এই
সেইকাৰণে।
পিছত একেষাৰ শুনাতকে বোলো তাতে দিয়া ভাল।